হেল্ল'। অ', ব্যস্ত আছে নেকি?
নাই, নাই আছো এনে কোৱাচোন।
অ', মই মানে আপোনাক এটাকে সুধিব কাৰণে ফোন কৰিছিলোঁ।
অ', অ', কোৱাচোন।
অ', মানে আমি মানে ভ্ৰমণত যাব মানে মানুহ বিচাৰি আছিলোঁ।
হয়, হয়।
অ', মানে আপোনাকো বোলো সোধো আপুনিও যোন যাব বিচাৰে এ যায় নে তাকে সোধো আপোনাকো আপ
মই, মই, মানে হয়। মই মানে আজি ভাবি আছোঁ, আজি চাৰিদিন পাঁচদিনমান হ'ল। মানে মোৰ লগৰ কেইজনী মানে সিহঁতে মানে ভ্ৰমণত গৈছিলোঁ তেতিয়া মোৰ মানে অ কিছু প্ৰব্লেম হৈ আছিল অলপ অলপ মানে মোৰ অসুবিধা হৈ আছিল সেইকাৰণে মই মই মোৰ লগৰ বিলাকৰ লগত যাব নোৱাৰিলো এতিয়া মই মোৰ ঘৰত ভাবি আছিলো মাহঁতৰ লগত আলোচনা কৰি আছিলোঁ যে আৰু ক'ৰবাত যদি মই যদি ক'ৰবাত সুবিধা পাওঁ যে মই যাব পাৰোঁ তেতিয়া মই যাম তেতিয়া আপুনিও মোক ধুনীয়াকৈ সুধিলে যে যাব নেকি মই যাম বুলি ক'ব পাৰোঁ কিন্তু একো যদি একো যদি মোৰ অসুবিধা নহয় তেতিয়া মই যাম আৰু
হয় নহয় একো সুবিধা নহয় কাৰণ আমি ইয়াতে কি কৰিম মানে অ যুৱতীসকল মহিলকল কাৰণে বেলেগকে বাছ আৰু পুৰুষৰ ল'ৰাবোৰৰ কাৰণে বেলেগকে বাছ আমি কৰিম
হয় নেকি
অ আৰু আপোনাক মানে জহ ঠাইৰ পৰা মানে বাছত উঠিব নহয় আপুনি আমি আমি মানে তাতে নমাই দি যাম আপোনালোকক
অ সেইটো ভাল ভাল কিছু পঢছ সনে ভাল নিয়ম কৰিছে এতি তেওঁয়া তেওঁলোকে
অ আৰু আপোনালোকৰ ঘৰৰে যেগেইটা মানে আৰু যেগেইটা মানুহ আছে বা ব্যক্তি আছে
অ অ
দিন পাঁচজন বা ছয়জন হয় ন সেইতিয়া আমি মানে অকমান মানে কমত দিব পাৰিম আৰু
হয় নেকি ঘৰত পাঁচজন ব্যক্তি হ'লেহে আপোনালোকে কমত দিব পাৰিব
মানে এ অহ চলি আছে আৰু
অ এনে যদি কোনে ক নাই যোয় যদি অকল মই আৰু তেতিয়া ভাটো কিমান হব
এতিমাৰ আমি সাতশ চাৰে সাতশ মান মানে হৈ যাব আৰু
আৰু যদি মই পাঁচজন ব লৈ যাও মোৰ লগত তেতিয়া কিমান ক'ব বাইদেউ কবচোন মোক
অ তেতিয়াাহ'লে এজনৰ পাঁচশক পৰিব আৰু
হয় নেকি বাইদেউ
এতিয়া পাঁচশক পৰিলে আপোনালোকৰ পাঁচজন আহ দুই হাজাৰ পাঁচশ মানে পঁচিশ টকা পৰিব আৰু আপোনালোকৰ পৰিয়ালৰ
পাঁচজনৰ ভিতৰত।
পাঁচজন আৰু যাব অকলে যায় তেন্তে আপোনাক। মই সাতশ বা চাৰে সাতশৰ পৰা তেনেকুৱা হব আৰু
উম ঠিকে আছে পইচা কত একো নাই একো মোৰ দিগদাৰ নাই। যদি যাব আ মোক মানে। পৰিয়ালৰ মানুহো যদি যাব। ইচ্ছা কৰে তেতিয়া মই পইচাৰ। কথা নাভাবোঁ। মই যাম লগত। পৰিয়ালকো লৈ যাম। কিন্তু এতিয়া। এতিয়া দৰকাৰী কথাটো মানে মই সুধিব খুজিছিলোঁ আপোনাক এনে আপোনালোকে ক'ত ক'ত যাব? মানে ভাল -ভাল জোগাত গলে। অ' মানে ভাল ভাল জোগাত। গ'লে যাই ভাল লাগে এনে। পাছত মানে সময়। লগৰ মানে মোৰ লগৰে হ'ব চব দাদা খুৰা বা ভাইটি চব হ'ব ভাল লাগিব কিন্তু জেগা খ ভাল হ'লে ভ্ৰমণত যোয় আৰু বেছি ভাল লাগিব হয়নে আপুনি কওকচোন।
অ -অ -অ তাকেইতো মই আপোনাক। কবলৈ পাহৰিছিলোয়ে আমি মানে আমি যে মানে আমি ৰামদউৰ পৰা আৰম্ভ কৰিম আৰু যাত্ৰাটো। ৰাম দিয়াৰ পৰা যাই আমি মানে ভগ মাৰ মন্দ দৰ্শন কৰিল মানৱ মন্দিৰৰ পৰা যাই আমি গণেশ মন্দিৰ দৰ্শন কৰিম তাৰ আমি হৰাঘালত দলং পাৰ হৈ কিনে যেতিয়া আৰু অ মন্দিৰ আহিব নহয় যেনেকে বালাজী মন্দিৰ বা কামাখ্যা মন্দিৰ। অ' তাৰপিছত আৰু আমি যাই যাই যাই যাই চিৰিয়াখানা কলাক্ষেত্ৰ মানে একেলগে আপোনালোকৰ মানে মন্দিৰো হ'ব আৰু মানে যিবিলাক হ সৰু সৰু লৰা ছোৱালীবিলাক আছে নহয়।
হয়।
তেওঁলোকৰ মানে অলপ জ্ঞানো বাঢ়িব কলাক্ষেত্ৰত গলে বা চাইন্স মিউজিয়ামত গ'লে।
হয় হয় সেইটো হয় সেইটো আপুনি বহুত ভাল কথা কৈছে সেই নতুন কিবা এটা শিকিব পাব জানিবও পাব আৰু চাবও পাব।
অ'।
এইটো বহুত এইটো বহুত ভাল কথা চিন্তা। কৰিছে কিন্তু? আপোনালোকে মোৰ মোৰ সঁচাকে মোৰ সচাঁকে মোৰ বহুত ভাল লাগিছে আপোনালোকে যে ইমান ভাল। যে সৰু লৰা ছোৱালী বিলাকৰ কেনেকে লাভ হব কেনেকে বেছি সুবিধা হব সেইটো আপোনালোকে চিন্তা কৰি যে মোৰ বৰ ভাল লাগিছে।
অ আৰু মানে কি বুলি কওঁ আমি যিহেতু তুমি সাতশ বা চাৰে সাতশকে ল'ম নহয়। তাৰমানে আৰু কি বুলি কয় হোটেলত যিটো আৰু হো- -টেলত যিটো আমি খানা অ খাব ন আপোনালোকে তাৰ মানে তাৰ পৰা মানে তুমি কাটি ল'ম আৰু চাৰে সাতশৰ পৰাই।
হয়।
এতিয়া আপোনালোকৰ বাছত যাব আহ চাৰিশ বা চাৰে চাৰিশ মান বাছত ভাড়া আহ ভাড়াত যাব আহোতে যাওঁতে। থেল্ল'
অ বাইদেউ শুনি
অ অ তাৰমানে অহ আপোনালোকে আহোতে যাওঁতে চাৰে চাৰিশ মান ভাড়া পৰিব। তাৰপিছত আপোনালোকৰ চাহৰ খৰচ বা অ যি আপোনালোকে ভাত খাব নহয় হোটেলত
মই হোটেলত ভাত নাখ অ মোৰ অ পৰঠা এখন হ'লেই হ'ল।
অ এ আপোনালোকে যি খায় আৰু চাহ আছে গোল্লা নাস্তা যি খায় বা পানী বটলে হ'ল এক্সট্ৰা তাবা কিছুমানে সেই খাই নহয় অ আইচ ক্ৰীমে হওক ল'ৰা-ছোৱালী
অ সেইটোত আপোনালোকৰ ফালৰ পৰা দিয়া হ'ব নেকি?
অ অ অ সেইটো আমাৰ ফালৰ পৰা দিয়া হ'ব। আমি সেইকাৰণে বা চাৰে সাত শ বা সাতশকে আমি তুলিছো আৰু এ এ একোজন ব্যক্তিৰ পৰা।
ভালে কৰিছ। মনটো মোৰ বহুত আছে মই মানে ভ্ৰমনত গৈ বহুত বেছি ভাল পাওঁ, মই যোৱা বছৰ গৈছিলোঁ তাৰে পিছৰ বছৰো গৈছিলোঁ, মই ভ্ৰমণত যাই থাকোঁ মোৰ ভ্ৰমণ যে মই বহুত ভাল লাগে। মই সৰুৰ পৰাই
অ মানে আপুনি যদি যাব বিচাৰে নহয় তেন্তে আপুনি মোক মানে দুই দিন মান আগত কব লাগিব।
মই যাম বুলি আপুনি ভাবিয়ে লওক, মই যামে। খালি মোৰ ঘৰৰ পৰিয়ালটো তালৈ নাযায়। সেইটো মই এতিয়া ক'ব নোৱাৰিম। কিন্তু মই জানো যাম দেই। মোৰ, মোৰ নামত
অ আৰু আপ আপুনি মোক পইচাটো মানে অলপমান পইচা মানে আগতীয়াকে দিব লাগিব।
আগতীয়াকে, আগতীয়াকে দিবতো মই নোৱাৰিম।
মানে গাড়ী ভাড়াটো মানে আমি এডভাঞ্চ দিব বিচাৰিছ আৰু আগতীয়াকে
গম পাইছো বুজিছো মোৰ মানে এডভাঞ্চ নহ'ব আগতীয়াকে।
অ তেতিয়াহ'লে বাৰু আপুনি পাঁচশ নিদি আপুনি দুশ দিলেও হ'ব। দুশ টকা।
দুশ টকা, দুশ টকাত পাৰিম মই দিব পাচ দুশ টকা পাৰিম দিব কিন্তু পিছত যদি মই পিছত যদি কিবা
নাই ন ন ন নাই আপুনি যে ক'লে ন আপোনাৰ মামা ঘৰৰ ওচৰত তে
সজোৱা
আপুনি যে ক'লে আপোনাৰ মামা দেউতাৰ ঘৰ আমাৰ ওচৰতে বুলি।
হয়।
অ অ ম নহয় দিয়ক মোৰ মানে বেলেগ এটা লগক ফোন কৰি থাকোতে তেওঁ মানে মোক এনেকে কৈছিল। অ মই মানে বহুত যোগাযোগ কৰি আছো নহয় যাব হয়নে? অ
মই ভাবিছো মোৰ মানুহজন ঘৰত তো ওচৰত নহয়। মই ভাবছো ঘৰ মই ভাবিছো ঘৰ লেখা পাবি। মোক মনোজ ঘৰ আপ ভাজি আছিলো।
অ, মই মানে, সেই কি বুলি ক, আপোনাৰ নিচিনা মই বেলেগ, বেলেগ, ব্যক্তিকো মানে ফোন কৰি আছো নহয়, মানে ভ্ৰমণত যোৱা কাৰণে, অ। বেয়া নাপাব দিওঁক আকৌ ভূলতে কোৱা গ'ল।
কিয় বেয়া পাম। মই বেয়া নাপাওঁ, মই, মই। কিমান যে মোৰ ভাল লাগিছে, এই মোৰ মোৰ বহুত ভাল লাগিছে।
অ', আপোনাৰ বাইদেউ আছে নেকি?
হয়, মোৰ এজনী বাইদেউ আছে। এজনী ভন্টি আছে। উম। এজন দাদা আছে। এজনী মা আছে। এজন দেউতা আছে। আৰু এজন উম, আজ ময়ে।
অ', তেওঁলোকে, তেওঁলোকো যাব পাৰিলে হয়, আপোনালোকৰ ভাড়াটো কম অলমান কমকে ল'লো হয় আৰু।
হয়। হয়।
আপুনি এনে সুধি চাবচোন যদি তেওঁলোকে যাব বিচাৰে।
তেওঁলোকৰ যোৱা আশাটো কমেই। মই যাওঁ কিন্তু মুঠিয়া দি কিন্তু তেওঁলোক মই যোৱা আশাটো কমে। কাৰণ তেওঁলোক এমন কঠোৰ নাই। যায়। কিন্তু ঠিক এবাৰ যাব পাৰে কিন্তু মানে এইবাৰ বা-মা মই অকণমান হেৰি হৈ আছে নহয় ত' এইবাৰ যাবও পাৰি কিন্তু কি কৰে তথাপিও মই ডাইৰেক্ট যাব নাইবা নাযায় কৰি দিনটো মানে যাবও পাৰে, মানে যাবও পাৰে, নাযাবও পাৰে।
অ', মানে আম আপুনি আমালোকৰ এইটো সোমবাৰত যাবই লাগ মই আপোনাক কথাখিনি শুনি বৰ ভাল লাগিছে আপুনি যাম, যাম বুলি ভাবি আছে আপোনাক ভগৱানে অ', লৈ যাব ভ্ৰমণত।
হয়, হয়, মই বহুত দিনৰ পৰা ভাবি আছোঁ। মই যে এদিন যাব লাগি মই যাব লাগিব। মোক ভগৱানে নিব খুজিলে যে কিন্তু মই মানে যাব পৰা নাই।
নক আপোনালোকৰ চিট মা আপাক পুৰা ভাল কৰি দি থৈ দিম।
হয়, হয়, আৰু অ', অ'।
এ শুনি আছেনে?
হা?
আপুনি শুনি আছেনে?
মই শুনি আছোঁ। মোৰ মান, মোৰ মানে টোপনি টোপনি লাগিছিল মই এবাৰ পাহৰিয়ে যাওঁ।
ঘৰ কোনোবা যাব বিচাৰিল তামোতে আৰুকো হ'ব।
হয়, হয় মই যাব খোজোঁ।
অ', মানে আমি মান অলপ ভ্ৰমণত যাম। অ', আমাৰ মানে ইমান দূৰত মানে দিয়কচোন আপুনি ৰাতিপুৱা মানে আঠটা মানত ৰখিয়েই ৰখি থাকিব আৰু। আপোনালোকৰ জোনটো চক শুনিছেনে? হেল্ল'